কি কৰিছা?
খাছো তুমি?
অ মইয়ো। বাকী খবৰ ভাল?
উম উমম ভালে ভালে তোমাৰ
ভাল দিয়া। পঢ়িছা নাই?
পঢ়ি আছো এক্সজাম চলি আছে যে মোৰ অ চলি আছে তোমাৰ
না মই তোমাৰ কলেজে যোৱা নাই। উমহু! মই তোমাৰ ইলেভেন। অলপ ৰ'বা মানে তোমাৰ মোৰ মানে অকন গাটো ভাল নহয় ন'! মাতটো মানে ভাঙি গৈছে, আহ! বা কিয়, ঘৰতে চাগে এতিয়া?
উম, ঘৰতে আছোঁ বাৰু মই।
একজাম কেতিয়া খতম হ'ব?
একজাম তোমাৰ মাণ্ডে খতম হ'ব।
অ', এইটো মাণ্ডে?
উম, উম, এইটো মাণ্ডে।
লাষ্ট একজাম ন'?
লাষ্ট একজাম।
বাকীখিনি কেনেকুৱা হৈছে একজাম?
বাকীখিনি ঠিকেই হৈছে বাৰু! ছ'চিঅ'লজিটো অকমান বেয়া গৈছে।
আচ্ছা অ', পাছ কৰিবা ন' তেন তে।
উম, কৰিম বাৰু।
হ'ব দিয়া টেনচন নাই দিয়া পাছ কৰিবা আৰু। মাহঁতৰ ভাল?
উম উম, ঠিকেই বাৰু ঘৰৰ চ বৰে ভালেই, তোমালোকৰ, ভাল ভাল দিয়া, উম।
শুনা না মানে মই তোমাৰ ক-কথা এটা ভাবিছ
অ', কোৱা।
চব মানে পৰীক্ষাটো সোমবাৰে খতম হ'বই ন, ত' মানে ভাৱিছোঁ যদি চব যদি এনেই ফ্ৰীয়ে আছে, এতিয়াতো গৰম দিন ন কোনোতো এতিয়া, কাৰোতো মানে স্কু স্কুল নাই চাগে চবৰে বহুত-বহুতৰে বন্ধৰেই, ফুৰিব যাওঁ ব'লা।
পাৰি কিন্তু, চব, তোমাৰ একজামটো এইটো খতমেই হ'ব চাগে ন সোমবাৰলে, উম উম, খতম হ'ব, তাৰপিছত মই ফ্ৰী আছোঁ।
তেনে ব'লা
উম পাৰি। কোৱা চবকে
চবকে কোৱা আছে সেতেও কৈছে যাম বুলি আৰু কৈছাও
উম উম মোৰ ফাল পা বাৰু মই ক'ম লগৰ
অ কবা বাৰু তোমাৰ হেৰি লৈ যাম বোল আমি হাফ
উম পাৰি হফ লং উ মদা টাৱাং চাৱাং শ্বিলং মেঘালয়
তালৈ
তোমাৰ বাজেটতোতো
হুমচ
সেইটো কিমান হ'ব
আহ তোমাৰ পাঁচ দিনৰ কাৰণে যাও
পাঁচ দিনৰ কাৰণে
উম
পাঁচ দিনতো বাজেট তাতকে তুমি দাৰ্জিলিং গ'লে তোমাৰ বাজেট তো কমতে হব কিন্তু এইখিনিলে তুমি উম তুমি যেনিবা বহুত যাব মানে তোমালোকৰ এই টাৱাঙে হওক বা শ্বিলঙে হওক
টাৱাঙত বহুত লয় ন পইচাটো
পাচ বনাওঁতে তোমাৰ এটা মানুহৰ বাৰশ পোন্ধৰশ লৈ লয়
ইমান লয়
তোমাৰ যদি তাত চিনাকি থাকে নহয় তোমাৰ যদি অ তেতিয়া কমকে লয় দেই মই তোমাৰ যেতিয়া গৈছিলো তোমাৰ হেৰিলৈকে গৈছিলো ন মই বোমডিললৈকে গ'লোঁ তেতিয়া মানে আমাৰ দাদা এজন পুলিচত আছে ছিলেতো ত' আমাক ফাইভ হাড্ৰেডত দিছে মানে এটা এজন এজনকো মানে ফাইভ হাণ্ড্ৰেড লৈছে অ কমতে দিছে তেনেকে ৰিলেটিভ থাকিব লাগে তেতিয়া কমতে পাই যোৱা থাকে নাই একো কথা নাই মোৰতো চিনাকি আছে ন ত আমি চবটোতো একেলগে যোৱা হব গলেও অ মোৰ মোৰ মোৰ দাদাই আছে ত' এজনৰ খালি
হ'ব আমি যদি দহ জনকে যাওঁ তেন্তে-তেন্তে স ফাইদা আছে দিয়া প পাঁচশ-পাঁচশ আৰু এইটো জোগালৈ যাবলৈ মন আছিলে মানে এতিয়া গৰম দিন ন।
দুইযোৰ ভালে তুমজাঙৰ ফালে নেকি?
হ'ব পাৰে দে টোমযান হলে নাজ ইমানে ভালকে নাজানো কিন্তু বহুত। ধুনীয়া বুলে সেইটো
অঁ,
ত য পায়ে কি কোৱা।
উম',
অহ, তোমাৰ অ' মাহতে একো নকয় ন।
কৰিয়েই
অ ফুৰিহে থাকা নেকি ওলাবা আকৌ আমাৰ লগত মইছো তুমি নোলোৱা ন সেইকাৰণে মানে মই ওলাও নহয় তোমাৰ এনেকে অ' এনেকে ওলাবা আকৌ ওলাই কৰিৈ অলপ যাম তোমাৰ তাৰপিছত
উম।
আৰু তোমাৰ হেৰি বুলি এটা ভ মানে ভাবিছো হা অ যেতিয়ালৈকে পইচা দি তেতিয়ালৈকে মানে বাজেতটো আমাৰ চবেই পইচা নিমিলে ইয়াৰ পৰা ওচৰৰ জেগা এটাত যাওঁ।
ওচৰৰ জেগা ক'ত যাবা।
তোমাৰ ওদালগুৰি তাৰপিছত নগাঁও ছাইড,
উম' ওদালগুৰি, নগাঁও তাতকে শিৱসাগৰ এইবিলাকত গ'লেতো দৌল চল চাব পাৰিম দেখোন।
কি চাব পাৰিবা অঁ' শিৱসাগৰ পিনে ন অঁ, পাৰি।
যে নাজিৰা সেইফেলাই।
অ' মই গৈছিলো তোমাৰ একেবাৰে সৰুতে গৈছিলো।
উম-উম।
হেৰিলৈ যাম ব'লা তেন্তে। অ' এই যে তোমাৰ বোকাঘাটত এটা জেগা আছে। ডিফ'ল্ট টি টপ নে কিবা এটা আছে।
ঘৰেই হ তাত অৰজিনেল।
আচ্ছা',
উম-উম পাৰি বাৰু একো কথা নাই তোমাৰ কৰি দিয়ে চবকে সোধা বা কেনেকুৱা। কুৱা-কেনেকুৱা ঠাইলৈ যাব বিচ চাৰেহত
এ' নাই মানে মোকে লিট ল'ব দিছে নহয় মোক কৈ য'ত যা আৰু ব আৰু
অঁ। তোমাগি দিছে?
ছিলে, মানে সেতে কৈছে, মানে চবে ডিচাইড কৰি থাকিলে মানে কি হয় জানা, যোৱা নহবগৈ, সেইটো যাম সেইটোত যাম কে, তো মানে কৈছ এটাই মানে মেইন হেৰি হয় আৰু তাৰ পিছত গৈ পেলাই চইচ এটা কৰ ভাল এটা জেগা য'ত মানে ভালকে যাব পাৰো। তেনেকুৱা জেগাত গৈ
সতোয়ে।
পৰীক্ষাওটো কতম হ'ব ন? দাৱ বহুতৰ
উম-উম, জুলাই তো ইনেও এমাহ াহে বন্ধ থাকে। কিন্তু মোৰ বাৰু নাথাকে, মোৰ পোন্ধৰ দিন থাকিব।
অ' তোমাৰাকো নাথাকিব ন। অঁ এক্জামো আ সেইটো নাই তোমাৰ আকৰ
উম হাই ছেকেণ্ডাৰী আহি, মেট্ৰিক দিছিলোহে এতিয়া আকৌ হাইাৰ ছেকেণ্ডোৰী আহিলেই।
উ' তাক মই আকৌ নেক্স ইয়াৰ, মই তোমাৰ হেৰিত ইয়াতে
য়াত মানে?
উম ইয়াত মানে তোমাৰ উ ইয়াতে আৰু।
অঁ'হ। তাৰ পাছত হেৰি খবৰ কৰিলা?
কি কৈছা? খোৱা বোৱা কৰিলো অ'। তুমি?
অঁ খোৱা বোৱা বাৰু ময়ো কৰিলোঁ।
এতিয়া কি, কাইলৈ কি আছে এক্জাম?
কাইলৈ
উম।
কাইলৈ তোমাৰ, মোৰ হেৰি ইংলিছ আছে।
ইংলিছ আছে ন, পঢ়া হৈছে নে নাই?
পঢ়া কৰি আছো বাৰু, ইমান গাল চেপ্তাৰ দিছে।
পঢ়িও মন নাযায় চাগে ন গৰমত?
উ'ম একদম মানে
এনে পঢ়া সময়ত এনেকুৱা যায় ননে, ক'ৰবাত ফুৰিব যাওঁ অলপ ঘূৰি ফুুৰো অমুকত যাম তামুকত যাম!
উম কিমান ওলাই তেনেকে, লগৰ লগত কথা পাতি থকাই হয়।
ফুৰা ফুৰা কথাইনে? তে তুমি একজামতটো দিয়া। কি কৈছা? ফোৰি ভালে লাগ খালি পইচা মেইন বাকী একো কথা নাই আমি এটা কাম কৰো হাঁ পইচাঁচাক গোটাই লৈ চব এই মানে কিমান টেন থাউজড এটা নাইন তাৰ পাছত এনেকে গোটাই লৈ দাৰ্জিলিং যাওঁ তাৰপিছত তাপা দুৰ্যবদনেতটো কি যে ভালকে চাব লাগিব এই গুগলে চুগলে তোমাৰ তাৰপিছত তুম যং যাম বোলা চাৰিটা জেগা
বলা
পেকিংত যা
উম
এইকনো প্ৰব্লেম
নাই নাই মোৰ একো প্ৰব্লেম ন বাৰু
মানে এটা জেগাত কি ফুৰিম আৰু যদি গোটেই জুলাই মাহ দলে বন্ধ দিয়ে ত ঘৰলৈ আহি মানে মন নাথাগিব যদি ক্লাছ আছো নহয়
উম সেইটো এতিয়া গৈ থাকিলে মানে ভাল লাগিব ন পাঁচ দিন চাৰি দিনৰ কাৰণে গোটেই জুলাই মাহত তেনেকৈ খতম কৰি দিলেই হ'ল
সেইটোৱে আৰু লগৰখিনিওঁ লগ পাম অকণ ফূৰ্তি লাগিব
উম সেইটোৱে উম
হেৰি তোমাৰ এইটো কি বুলি কয় বৰষুণ হয় নেকি ন বেছি
মাৰ উম উম উম তাতোতো চৌবিশ ঘন্টাই বৰষুণ দি থাকে মানে কিন কিনকে দি থাকে ইমান তেনেকে ডাঙৰ বৰষুণ নাহে
অঁ যেনে ৰিংকুত নিব ৰিংকুত তাতে কিনি লব পাৰিম চাগে ন
য় উম উম মানে ইয় পৰা ঘৰৰ পৰাই নিজৰ লৈ যায় আৰু এনে তাতো পায় তাত বস্তু বোৰতো তাত বাৰু দাম থাকে কিন্তু এ ইমানো তেনেকে
দাম ন
অঁ অঁ অঁ বস্তুবোৰ মানে এতিয়া তোমাৰ হাঁ খোৱা প্ৰাইচবিলাক চাগে দামৰ হ'ব
খোৱা পাইক দাম কি হ'বই বাৰু
উম উম উম উম এনে বাকীবোৰ ইমান দাম নাথাকে
এই তাদা মতে দাম থাকে ন
উম উম উম টাৱাঙত তোমাৰ এনেকুৱা হেৰি এইবিলাক যে এই ঘোৰা চোৰা মেলা উম উম সেইবোৰ অলপ পৰে কিন্তু দামত
একো নাই দিয়া কিবা এটা মিলাম আৰু যদি ফুৰিব গৈছো পইছা যেতিয়া যাবই আৰু ন।
উম উম সেইটোৱে মিলাই ললে হ'ল ইমান যিহেতু যাম আমি গোটেইখন
সেইটো আৰু যদি দহজন যায় দহ হাজাৰ দেখোন বহুত পইচা চবেই মিলি তুলি পইচাবোৰ দিলেই হ'ল। এনেও পইচা ঘুৰি নাহে বাৰু সেইটো বেলেগ কথা। সেইটো এনেও ঘুৰি নাহে তো টেনচন লৈ লাভ নাই। যিমানটো নিছো সিমানটো খতমে হৈ যাব তাত।
উম উম
আৰু তোমাৰ পথম দাৰ্জিলিং যাম তাৰপিছত তোমাৰ টাৱাং তাৰপিছত ট্ৰেকিঙৰ কাৰণে তুমজাং আৰু দুৰ্জাভেদি গুচি যাম কি কোৱা পাৰি ন তেনে তুমি তুমি লিষ্ট বনাবা ভালকে
উম উম মই বাৰু লিষ্টখন বনাই দিম দিয়া
চব লিষ্ট বনাবা হা মানে কোন কোন যাব আৰু পইচা পাতি কি লিষ্ট চিষ্ট ধুনীয়াকে বনাবা। চব বনাই কৰি তুমি হেৰি কৰিবা দেই মই তোমাক কাইলৈ ফোন সটো কি সোমবাৰে ফোন কৰিম তোমাৰ মাৰ লগতো কথা পাতি ল'ম।
তুমি অ অ কবা তাৰপিছত তুমিও হেৰি কোন কোন যাব তাৰ লিষ্টটো মোক দি দিবা আৰু প্ৰাইজ খিনি কৈ দিবা যে কাৰ কি- কিমান লাগিব মানে পাৰ- কিমান হয় এজন এজনৰ
ঠিক আছে। মই কৈ দিম তোমাৰ মই হ তেন্তে তোমাৰ এক্সামটো খমোৱাৰ পিছত- ফোন কৰিম ঠিক আছে অ ঠিক আছে দিয়া।
উম বাই বাই।